হেল্ল' শুনা পাইছে?
হয় পাইছো।
অ' কি খবৰ আপোনাৰ?
ভাল, আপোনাৰ?
এ' মোৰো ভাল দিয়ক, আপুনি বোলে চাকৰি পালে?
হয় পালো।
কিহত পালে বাৰু কোনটো বিভাগত?
মই আপোনাৰ পাইছো আপোনাৰ যিটো ৰেলৱে বিভাগত।
হয়।
সেইটো বিভাগত পালো।
বাহ, ভালে দিয়ক আপোনাৰ ৰেলৱে বিভাগত পাইছে।
হয় হয়।
আপুনি কিবা আই টি আই চাই টি আই কৰিছিলে নে কি?
নহয় নহয়, মই পঢ়ি কৰিছিলো তিনি বছৰ।
অ' আচ্ছা- আচ্ছা আপুনি ৰেলৱে আপুনি। কি আপুনি ডাইভাৰ নে কি?
হয় হয়, ডাইভাৰ।
ডাইভাৰ অ' ভালেই। ভালে দিয়ক, আপোনাৰ দৰমহাও ভালেই বাৰু আপোনাৰ হয়। কওক কওক
আপোনাৰ ভয়েচটো অলপমান কাটা কাট খাই আহিছে অলপমান লোকেশন আপুনি চেঞ্জ কৰকচোন অ অ পাইছো পাইছো
অ মই মানে আপোনাৰ মানে গৰম যে আপোনাৰ মই মানে পেটটোৰ তললৈ দি পেলাই শুই আছিলো যে মুখ খন তললৈ দি
অ হয় নেকি
হয় হয় সেইকাৰণে মানে ভয়েচ এনেকুৱা আহিছে আপোনাৰ যিহে গৰম পৰিছে আপোনাৰ বাহিৰলৈ চাব নোৱাৰি বুজিছে
হয় হয় মানে মই কি কৰিম বুজিছে
হয়
মানে মই তো তিনি বছৰ পঢ়িলো যিহেতু এতিয়া চাকৰি ম তাৰ পিছত ৰেলৱে ডিপাৰ্টমেণ্টত গ'লো পঢ়িলো তাত দুবছৰ
হয় হয় ৰেলৱে ডিপাৰ্টমেণ্টতো দুবছৰ পঢ়িছিলে ন
হয় হয় তাতো মানে মই হেৰি তাত থাকে নহয় আপোনাৰ
হয় অ তাত আপোনাৰ ট্ৰেইনিংঙো হয় ন তাতে
হয় ট্ৰেইনিংও হয়
হয় হয় হয় নাই আপোনাৰ ৰেলোৱে চাকৰি কৰি আপোনাৰ দৰমহাও ভাল আপোনাৰ লাখৰটোও থাকেই ওচৰা ওচৰি
মানে মই এই এতি নতুনকৈ চাকৰি পাই আছো নহয় জানো
হয়
মই আপাৰ তিন বছৰ চাৰি বছৰ চাকৰিতটো কৰো বাৰু
হয় হয়
মই চাকৰিটো এৰি দিম
কিয় ইমান ভাল চাকৰিতটো আপুনি এৰি দিয়ে যে
মই আপোনাৰ চুইজাৰলেণ্ডত মানে এ এম পি চি পি তাত ট্ৰেইনত মই এপ্লাই কৰিম বুজিছে
অ আচ্ছা আচ্ছা সেইটো ব্যৱহাৰত কৰিলে আপোনাৰ কি হয় মানে
মানে সেইটো এটা এনেকুৱা প্ৰচেছ মানে তাত মানে যি চুইজাৰলেণ্ডতো ট্ৰেইন চলিয়েই নিশ্চয়
অ আচ্ছা আচ্ছা ট্ৰেইন চলে অ ছুইজাৰলেণ্ডৰ ট্ৰেইন বোৰ যে
হয় মই তাত মানে আপোনাৰ মাথা মাৰিছো লকো পাই ল ত ৰ
অ আচ্ছা লোক পাইলট মানে
মানে আপোনাৰ এই ট্ৰেইনৰ ড্ৰাইভাৰটোক আপুনি লোক পাইলট বুলি কব পাৰি
অ লোক পাইলট বুলি কয় ন
হয় দুজননে থাকে নহয় জানো
হয় হয় হয়
হয় মানে মোৰ মানে তাত যাবলৈ মানে এপ্লাই কৰিব লাগিব
আচ্ছা
এপ্লাই কৰাৰ পিছত মানে মই মই মানে মই এতিয়া আপোনাৰ ভাৰততেতো ট্ৰেইন চেন চলাম নহয় জানো তিনি বছৰ চাৰি বছৰ তাৰ মানে মানে এক্সপেৰিয়েঞ্চ এখন হেৰি লাগিব পাছ এখন লাগিব
অ আচ্ছা আচ্ছা আচ্ছা
হয় এই পাঁচখন লাগিব তাৰপিছত আপোনাৰ আমাৰ যিটো ভাৰতৰ প্ৰধান মন্ত্ৰী
হয়
প্ৰধানমন্ত্ৰী শ্বহী এটা লাগিব
অ আচ্ছা,
হয় সেই তাৰাছত মোক ট্ৰা্ফাৰ কৰি দিব ছুইজাৰলেণ্ডত মই তাত যাম বাৰু
নাই নাই আপুনি বহ বহুত ভালে চিন্তা কৰিছে গম পাইছা নে।
হয় হয় এই চিন্তাটো মোৰ নিজৰে দে একদম নিজৰে কিন্তু, মোৰ কোনো কোৱা নাই মানে মই এইটো ভাবিলো যে চাওক চুইজাৰলেণ্ড নিচিনা এনেকুৱা ধুনীয়া জেগাত।
হয় অ সেইটো হয় বাৰু সকলোবোৰে মন থাকে।
হয় হয় তাত যদি মই ট্ৰেইন চলাওঁ তাত কি ধুনীয়া লাগিব ভাবকচোন। জেগা টেগা ঘূৰি হয় হেখন আ আপোনাৰ মানে জন্মতৰ নিচিনা লাগিব।
হয় হয় সেইটো হয় বাৰু দেই আপুনি একদম, সঁচা কথা কৈছে চুইজাৰলেণ্ড খন এনেও, পৰা মানে বহুত মনোমোহা দেখিবও ভাল লাগে। আপুনি সদায় সদাৰ আপোনাৰ প্লেচটো মানে বহুত ধুনীয়া গম পাইছেনে।
হয় হয়।
আপুনি যদি তাত যদি সোমাই আৰু কেতিয়াবা আমিও যাব পাৰিম দিয়কচোন আপোনাক কোৱাৰ তাতে থাকিব পাৰিম।
ৱ মানে আপোনাৰ মানে তাত এবছৰ পিছত মইতো তাত চিটিজেন পাই যাম।
অ চিটিজেন মানে আপুনি বুজাই দিব নেকি অকমান।
তাতে মই ছুইজাৰলেণ্ডৰ নিবাসী বনি যাম আৰু তাত এখন। পাছ দিহতো, হয় তাত মানে বহুত মই মোৰ কম দামতে মই তাত মাটি কিনিব পাৰিম ঘৰ বনাব পাৰিম।
অ সেই পাঁচখন পালে মানে সেৱা কৰিব পাৰিব ন।
হয় তাত মানে মানে যিবিলাক ইউৰোপৰ পইচাটো তাত মানে কনভাৰ্ট কৰিব লাগে।
হয়।
আমাৰতো ভাৰত এ বেছি দাম দামৰ পইচাটো আমাৰ এশ টকাটোত থাকি।
অ আচ্ছা আচ্ছা হয় হয় হয়।
হয় সেইবিলাক মানে মই সুবিধা পাম আৰু মই তাত বেংক খুলিব পাৰিম।
আপুনি মানে তাৰ বাসিন্দাস স্থায়ী বাসিন্দা হিচাপে মানে জনগনিত হব তেতিয়া ন,
হয় হয়।
হয় হয় ভালে বাৰু আৰু মই ৰেলোৱৈই ডিপাৰ্টমেণ্টটো মই বৰ ভাল পাওঁ বুজিছে। মই লাইক কৰো সেই ডিপাৰ্টমেন্টো। ৰেলোৱৈই ডিপাৰ্টমেণ্টটো হয়।
তেতিয়া আমাৰ ভাৰতত আপোনাৰ ৰেল গাড়ীৰ যিটো সেৱা সেইটো মানে ইমান ভাল নহয় বুজিছে।
হয় হয় সেইটো হয় বাৰু দেই সেইটো আপুনি ৰাই
হয় সেইটো মই এইেইটো মই সদায় স্বীকাৰ কৰিম বাৰু
হয় হয় হয়।
মানে সদায় আপোনাৰ এইটো মানে বস্তুটো এটা ভাল বিভাগ এটা। প্ৰস্তুতি কৰিব লাগে যিটোৱে বিভাগে মানে ৰেল গাড়ী আজিকালি ৰেল গাড়ীত আপুনি চাব যাব এঠাইৰ পৰা এঠাইলৈ।
হয় হয় হয় সেইটোৱে।
আমাৰ লেতেৰা।
লেতেৰা আৱৰ্জনা আপোনাৰ আৰু এটা নিয়ম বান্ধি দিব লাগে যে। ইমান খিনিৰ পৰা ডাবাত ইমান খিনি মানুহে ধৰিব।
হয় হয়।
কিন্তু আপোনাৰ যধে-মধে চব উঠি যায়। আপুনি থিয়হি-চিয়হি বহুত কষ্ট ষ্টকৰ হয়। আপোনাৰ লেতেৰা হয়, চাফা নকৰে। আপোনাৰ টয়লেট বোৰ চাবচোন আপুনি। টয়লেটবোৰৰ টো অৱস্থাই নাই। আৰু আপোনাৰ পানীৰ সুবিধাটো ইমান শোচনীয় বুলি মই নাভাবো।
হয় হয় পানীৰ সুবিধাটো ভাল নহয়।
অ পানীৰ সুবিধাটো ভাল নহয়। আৰু আপোনাৰ টয়লেটত আপোনাৰ হেণ্ড ৱাছ সেনেকুৱা কিবা ৰাখিব লাগে। কিন্তু আপোনাৰ সেইবোৰো তাত সুবিধা নাই। এতিয়া সকলোৱেতো লগত লৈ নুফুৰে ন আপোনাৰ হেড ৱাছ তেনেকুৱা হয় হয়।
মনে অলপমান ভাল গুৰুত্ত্বপূৰ্ণ ভাবে লো
আৰু আপুনি তাত সোমাবও নোৱাৰে নহয় আপোনাৰ অট লেতেৰা আপোনাৰ। মানে কি ক'ম আৰু আপুনি হেট মানে হয় হয় সেইটোৱে বোলো, মানে অলপো শোচনীয় নহয় গম পাইছে।
হয় হয়।
মইতো আপোনাৰ লাইক নকৰো দেই অ হয়।
মানে মই ছুইজাৰলেণ্ডত যোৱা সপোন মোৰ বহুত সৰুৰে মানে, মই ন বছৰ থাকোতে মই হয় মই তেতিয়া বাৰু ছুইজাৰলেণ্ডৰ মানে জেগাখিনি বহুত ভাল পাওঁ।
হয় হয় মই আপুনি যেনেকে চুইজাৰ মই বোলো আপোনাৰ কাশ্মীৰ, মানালী মোৰ সেইবোৰ জেগা মোৰ তেনেকে
মানে এটাই ক শুনক এটাই কয় আমাৰ ভাৰতত থাকি কেতিয়া লাভ নাই বুজিছে।
হয় হয় এটা আপোনাৰ লাভ আছে। কিন্তু মানে আপুনি তেনেকুৱাকে আপুনি মানে ক কৰিব লাগিব। আপুনি বহুত আগলৈ যাব লাগিব। ভাৰতত আপুনি মানে এনেকে নোৱাৰি মানে গম পাইছে নে? এ নোৱাৰিব নোৱাৰিব একদম নোৱাৰিব।
আপুনি ইয়াত চলিব নোৱাৰিব আৰু আপোনাৰ মানে সকলোৱে মানে আপোনাক অসুবিধা কৰিবই। আৰু আপুনি কোনো ফালৰ পৰা সুবিধাও নাপাব। সেইকাৰণে এতিয়া চাওক যিলাক শিক্ষিত মানুহ
হয়।
সেইবিলাক ইদিনবাৰ্গ ইদিনবাৰ্গ স্কটলেণ্ডৰ নিচিনা জেগালৈ গুচি গুচি গৈছে।
অ সেইটোৱে সেইটোৱে।
এতিয়া চাওক শচীন তেণ্ডুলকাৰ আমাৰ
হয় হয় সেইটোৱে। আপোনাৰ কিন্তু এই কেনেকে আপোনাৰ অসমৰ পাৰো এজন বুলিছে আপোনাৰ ৰিয়ান পৰাককে চাওচোন।
হয় হয় হয়।
হয় আপোনাৰ মানে কি জানে আপোনাৰ যদি নিজৰ বল বুদ্ধি আৰু ক্ষমতা থাকে ন, আপুনি যিকোনো কাম কৰিব পাৰে গম পাইছে নে? আপোনাক কোনো ৰখাব নোৱাৰে। যদি আপুনি কষ্ট নকৰে আপোনাৰ বল নাথাকে, ক্ষমতা নাথাকে মানে আমাৰ মিদুল ক্লাছ মানুহখিনিৰ কাৰণে এইটোৱে অসুবিধা হয় আৰু মধ্য শ্ৰেণী বিলাকৰ কাৰণে। আমি মানে যদি সপোন যদি আমি দেখো, দেখো পূৰণ কৰিব নোৱাৰো বুজিছে। কাৰণ আমাৰ যিহেতু
বা আমাৰ-আমাৰ-আমাৰ মা-দেউতো এইটো নক-নকৰাকৈ নাথাকে দিয়কচোন।
নাথাকে আউ সে নকৰে সেইটোৱে আপোনাৰ। আৰু টকা-পইচাও সুবিধা সেইটোৰ প্ৰতি যদি অকণ যদি চৰকাৰে গুৰুত্ব দিয়ে তেতিয়া সকলো আগবাঢ়িব পাৰিব।
হয়, এতিয়া অৱশ্যে বিহাৰৰ যে ল'ৰা এটা যে ষোল্ল বয়সৰ ল'ৰা এটা কিমান ধুনীয়া খেলে। ভয় ভত সূৰ্যবংশী।
হয় হয়।
সেই ল'ৰাটোৰ বাপেকে টেম্পু চলায়।
অ আচ্ছা হয় হয় হয়।
হয় সেই টম টম চলায় সেই ল'ৰাটো মানে ঘৰৰ পৰা ষ্টেডিয়াম টো দূৰ মানে আপোনাৰ বিশছ কিলোমিটাৰ। বাপেকে সদায় ল'ৰাটোক থৈ ষ্টেডিয়ামত। আৰু বাপেকে মানে মাটি বেছি পালে ল'ৰাটোক মানে এই ক্ৰিকেট খেলুৱৈ খেলত মানে তাক
পাৰ্কত কৰালে ন।
হয় হয় হয়, সেইটো মানে মাক বাপেকো এটা এটা আশা আস্থাতে থাকিব লাগে। এই ল'ৰাটোৱে এতিয়া আপোনাৰ ল'ৰাটো আপোনাৰ এতিয়া বিশ্ব এতিয়া বিখ্যাত হৈ গ'ল যে ইমান কম বয়সৰ ল'ৰা তাই এতিয়া কেনেকৈ ক্ৰিকেট খেলি পালে আমাৰ দেশৰ নাম ল'ৰাজনৰ ষোল্ল বয়স।
অ বহুত সৰু তেনেহলে বহুত সৰু।
বহুত সৰুতে ভাবক আমি আমাৰো আছে ষোল্ল বছৰ ল'ৰা ছোৱালী সবে এতিয়া গেম খেলি আছে কথা পাতি হয়ে নহয় ক, পঢ়ি আছে, কিন্তু সেই ল'ৰাটো এতিয়া কোনটো স্থানত
কোনটো স্থানত পালেগৈ। এতিয়া আপুনি আমাৰ অসমৰো কেইগৰাকী মান আছে এতিয়া আপুনি হিমা দাসত চাউকচোন, হয় হয় উদাহৰণ আৰু উ হয় হয় এতিয়া আপোনাৰ এতিয়াতো অকো তেওঁ বৰ্নি গ'ল ন তেওঁ আপোনাৰ ৰাস্তা পদূলিও ভাল হ'ল। ঘৰ দুৱাৰও ভাল হ'ল আপুনি এও বোলে এতিয়া জপো কৰে নেকি!
হয় তেখেতে আপোনাৰ গভমেন্ট জবে কৰে বাৰু।
গভমেণ্ট জব কৰে চৰকাৰে দিলে এতিয়া।
হয় পুলিচ পুলিচ কৰে নেকি তেখেতে।
পুলিচ নাই পুলিচতকে ওপৰ ৰেংকটো কৰে আৰু আপোনাৰ
ডি এছ পি নেকি চাগে।
অৱ হয় সেনেকুৱাই কিবা এটা। কৰে বাৰু মোৰ সঠিক ভাৱে মনত নাই আৰু লাভলীলা বৰগোহাঁয়েক চাওচোন, হয় তাইও মানে কি জানে নে সপোন দেখিব লাগে সপোন দেখিব লাগে সপোন দেখাতো সপোন দেখিব লাগে সপোন দেখাতটো ভাল কিন্তু সেই সপোনটো আপুনি পূৰণ কৰিবলৈও আপুনি য যথেষ্ট চেষ্টা কৰিব লাগে।
হয় হয় হয়।
তেতিয়াহে আপুনি মানে সফলতা অৰ্জন কৰিব পাৰিব বুজিলে।